হেল্ল অ', কি কৰি আছা?
এয়া ভাই
এয়া মইও এনেই আৰু শুৱা নাই আৰু মানে বহিছোঁ এ আৰু জাষ্ট, মানে ভাত চাত খাই লৈছো তো।
অ' মই ভাত খোৱাই নাই খাম হে, মই এনেই বাগৰি আছোঁ।
খাই ল'বা, এ বাৰটাই বাজিলে আৰু পুৱাই হ'ল মৰ্ণিঙে হ'লগে। অ' অ'। পিছে খবৰ-খাতি কেনেকুৱা?
খবৰ খাতি ঠিক ঠাক চলিছে, তোমাৰ?
মোৰ ভালেই বাৰু ঠিক ঠাকে আৰু আমাৰ এতিয়া ধৰ গাঁৱলীয়া কি ক'ম আৰু তোমাক? গাঁৱৰ হওঁ গাঁৱৰ মানুহ আৰু গাঁৱৰলৈ থাকিব লাগিব।
সেইটোয়ে এটো লাইট চাইট যায় নে?
লাইটটো আমাৰ এইখিনিত নায়েই বুলি ক'ব পাৰি, এতিয়া লাইট নায়েই! মই বাহিৰত ওলাই আহিছোঁ এতিয়া যি গৰম আৰু গৰমটো দেখিছাই চাগে। গৰমটো দেখিছাই।
সেইটোৱে মই মানে পথাৰৰ চাইদে ওলাই যাওঁ ভাবিছোঁ, পথাৰখনত গ'লে মানে খেতিখিনি দেখিলে
অ' তুমি আমাৰ এইফালে আহিবা, আমাৰ এইফালে! আমাৰ এইফালে ধুনীয়া তোমাৰ দেই। এতিয়া মানে ধৰ আমাৰ এতিয়া হাল চাল বাব লাগিব আৰু হাল চাল বোৱাই আছোঁ, আমাৰ মাৰ খেতি আছে নহয়।
অ' তই মাটি আছে, খেতি আছে নেকি?
অ' আমাৰ খেতি আছে নহয়, গম নোপোৱা নেকি তুমি? মই তোমাৰ চা, হেৰিয়াৰ আমাৰ চাউলৰ। চাউলৰ খেতি মানে ধান খেতি কৰোঁ, তোমাৰ ৰঞ্জিত, আইজল, বৰা ধান। সেইবিলাকে লগাও আৰু। এতিয়া আমাৰ দুদিনমানৰ পিছত আমাৰ, তোমাৰ এতিয়া বাৰিষা আহিব। বাৰিষাটো বাৰি হালটো বোৱাই দিব লাগিব। হাল বোৱা লগে লগে তোমাৰ এতিয়া আকৌ বৰষুণৰ পানীটো সোমাই লওঁক, মাটিটো অলপ কোমল হ'ব। কোমলৰ পিছত ধাম খেতি কি দিম আৰু মানে। সেই বিষয়ে লখাব লাগিব বুইছা। উ
বুজিছো, তুমি মই গমেই নাপাওঁ তুমি খেতি কৰা বুলি।। বুলি।
মই খেতি কৰো তুমি আমাৰ ফালে আহিবা আমাৰ ফালে দেখাওঁ তোমাক কেনেকে কৰো।
অ ময়ো ভাবিছো আমাৰ মানে আমাৰ মানে পিছফাল মা- মাটি আছে ন সেই মাটিখিনিতে মানে ময়ো খেতি কৰিম কৰিম ভাবি আছোঁ।
পিছফালে মাতি মানে এতিয়া তোমাৰ তেনেকে য'তে ত'তে খেতি কৰিব নোৱাৰিবা নহয় এতিয়া।। এ পথাৰ মাটিত টো তোমাৰ পানী সোমাই। পথাৰ চাইডে আছে ন? অ পাৰিবা তেন্তে তাত। কি খিনি আগতে কৰিছা নাই? আগতে কৰিছা নাই? নতুন নেকি ন, মই তোমাক টি্পচ বিলাক দিম তুমি কাম এটা কৰিবা। তুমি- আমাৰ ফালে আহিবা। মই তোমাক আমাৰ ষ্টেপ বিলাক চলি থাকিব ন? তেতিয়া তোমাক টি্পচ দি দিম দিয়া।
হ'ব আৰু, তেন্তে এই কাম এটা কৰিব পৰা যায়। তুমিয়ে কৰা তুমি। তোমাক মই আধি দিওঁ।
এতিয়া পাৰিম বাৰু এতিয়া তোমাৰ আকৌ তোমাৰ তালে যাব লাগিব? তা পা আকৌ তুমি কাম এটা কৰা, তুমি ওচৰৰ মানুহক দিয়া আধি। উম তুমি তুমি এতিয়া চোৱা আধি মানে আধি মানে এতিয়া চোৱা। অ সেইটো হয় বাৰু হ'লেও মই তোমাক মই আচলতে টেনচন।। ছা তুমি মই জানো মই যাম নহয় তোমাৰ এটলিস্ট চাই চাই দিম বাৰু তোমাক। তুমি কাম এটা কৰিবা তুমি টো এতিয়া তোমাৰ মাৰ। তাৰপিচত আছে। তুমি মোন আনি দিব পাৰা। নাইবা।। তুমি ধৰ আ আধি লব পৰা। আধি হলে তুমি ধৰ এতিয়া তুমি আধা পইচা তাক দিব লাগিব। দেখি আধা। পইচা ইনভেষ্ট কৰিব। তুমি আধা ফাষ্টৰ ধান তুমি পাবা, আৰু সি আধা ধান পাব বুজিলা। সেইটো যোনটো মই।। তুমি আধি আধি কৰি ললে হ'ল, বা খেৰটো তুমিও ৰাখি লব পাৰা। সেইটো তোমাৰ ওপৰত কথা। তেনেকুৱা আৰু সেইটো তুমি বেছি।। দিব পাৰিব আৰামছে।।
মানে সি আধা খেৰ লব আৰু মই আধা নহলে সি আধা পইচা নহলে মই আধা পইচা। বর্জো আছে
আছে গৰু এ গৰু তো বা খেৰটো হৈয়ে গ'ল বাৰিষা। সময়ত বাৰি সময়ত যে তুমি গৰু এৰি দিব নোৱাৰিবা। কাৰণ এতিয়া লোকৰ ধান চান খালে! তো গম পাইছে চাগে ও গোচৰ দিবহি।
সেইটো হয় বাৰু
সেইকাৰণে তোমাক কৈছো আৰু তুমি তুমি ম আহিিলে কিন্তু তোমাৰ অলপ লোকচান হ'ব কিয় জানা? মোৰ নাহিল তোমাৰ এতিয়া প্ৰায় মোনত ধৰ তোমাৰ পাঁচ মোনকে দিব এবিঘা মাটিত। সেইকাৰণে তোমাৰ কিমান আছে? মাকি
মাটিৰ এতিয়া
দুই কথা মান হ'বনে দুবিঘা। দু-দুবিঘা মানে? তুমি ধুনীয়াকে লগোৱা ধান তোমাৰ বৰা ধান পেলাই দিয়া, কথা হিচাপে পেলাই দিয়া আৰু
কথা হিচাপে ন, গোটেইখিনিতে নকৰো ভাবিছো বুজিছা।
এইখিনি নালাগে, তুমি কৰা যিমানখিনি পাৰা।
কিমান কৰিলে ভাল হ'ব তোমাৰ মতে, ঘৰৰ পিছফালে মানে আমাৰ ঘৰৰ ওচৰতে পথাৰ এখন নহয়, সেই পথাৰৰ চাইদেই
অ, আৰু ওচৰে পাজৰে নদী চদী আছে নাই?
নদী নাই তেনেকুৱা
নদী নাই ন তেনেকোৱা। এ তাত তোমাৰ কি-কি বুলি কয় জানা? তো পানী সোমাই থকা নো মানে মাটি হ'লে তাত ধানটো ধুনীয়া হয় দ মাটি হয় ন
অ, তাতে মাছ চাছ চাব যায় বাৰু মানুহবোৰে।
অ, তেন্তে পাৰা চাবা তোমাৰ বাৰিষা সময়ত যদি পানীটো সোমাই যায় তেতিয়া ভাল আৰু ধৰ, বুজিলা ন মাটিটো কোমল হৈ যায় ন। ধানটো ধুনীয়া হয় মানে। এতিয়া মই কঠীয়া পেলামেই আৰু বাৰিষা সময়ত বৰষুণ দিলে ভালকে। তচতে পঠিয়াই পেলাই দিম অ তেন্তে তুমি এইব কামটা কৰা এইবাৰ এনেই ফোন পেলাইো তোমাল লগাগে মাতিটো বাতিত যিটো তুমি দুই বিঘা মাটি আছে হেতুক তুমি দুইবিঘা ধুনীয়া ধাম ধুনীয়া ধান কেইটামান পাবা হয় নে কি, আধি দি দিয়া। নহবা মোন আধি দি দিয়া। আধি দিব নালাগে তুমি, মোন আধি দিয়া এইবাৰ। দশ মোন পালেও বহুত তুমি বুজিছা নে দুইবিঘাত।
ভাবিছো তোমাক, এইবাৰ মই তোমাৰ তাত গৈ কিনে চাইয়ে আহোঁগৈ নেকি।
অ এইবাৰ মোৰ তাত চোৱা। অহা বাৰৰ পৰা তুমি ধৰা, অ তুমি ধৰা তোমাৰ এটা। আইডিয়া থাকিব। ক'ব ন, ইমানটো তুমি এনেকে এনেকে পেলাব লাগিব। ইমান কৰিব লাগিব। ইমানটো তোমাৰ ইনভেষ্ট কৰিবই লাগিব। অ তুমি হেৰি লগাবই লাগিব কিন্তু। লেবাৰ লগাবই লাগিব তাত অ কাটিব সময় লেবাৰ লগাব লাগিব আৰু কেইটামান মেচিনাৰী আহি গ'ল মেচি মেচিনাৰী লগাই দিব পাৰা, অ দেখিছাই মেচিনাৰীত তোমাৰ এদিনতে কাম খতম হয় যাব লেবাৰ। বা সি কৰিলে ধৰ, পিছে তোমাৰ ইমান নাই দিয়াচোন। চোৱা, মই তোমাক কেনেকে কম এতিয়া। তোমাৰ যদি ধান কম। তটো ঘন হে হিচাপে হয় ন বস্তুটো। কিমান ঘন? তাত আৰু কৰিব লাগে। ঘণ্টা হিচাপে লয়, পইছাটো তোমাৰ। তুমি এতিয়াতো ধানটোত খতম কৰিবা মানুহ লেবাৰ লগালে তোমাৰ, দিনে আ দিনে দিনেকৈ ল'ব।
অ সেইনা হাজিৰা লয় ন অ সেইনা হাজিৰা হিচাপ
অ ইমান খিনি কঠা কাটি দিব। তোমাৰ ইমান কঠাত, তোমাৰ ইমান পইচা দিব লাগিব। তেনেকেত। ঠিকে। গোটেইটো তুমি যদি হয় মেচনাৰী ল'লো তোমাৰ ধৰা দুইবিঘা আছে। হয়নে? দুইবিঘা তুমিয়ে গ তুমি মেচিন টো লগাই দিব পাৰিবা আৰু তুমি ধানটো ধুনিয়াকে একেবাৰে মেচিন লগাই উলিয়াই ধানটো ধুনীয়াকে থৈ দিব পাৰিবা আৰু শুকুৱাবা তাৰ পিছত পিছত তুমি চাউ চাউল বনাই খাই থাকিব পাৰিবা। আৰামছে
মেচি মেচিন লগালে লাভ হ'ব।
সেইটোৱে কৈছো তোমাক। মেচিন লগাব দিছো। মেচিন লগালে মানে তোমাৰ কি লোকচান জানা? তোমাৰ মাটি কম আছে ধৰ, তেতিয়া তোমাৰ লোকচান লোকচান আছে। এতিয়া তুমি মেচিনটো ধুনীয়াকে এটা চাইডে ধান কাটে এটা চাইডে ভৰাই যাব, এটা চাইডে ওলাই যাব ধান, আৰু সেইটো তুমি বস্তাই বস্তাই ভৰাই গ'লে হ'ল। তুমি বস্তা কেইটা খালি ৰেডী কৰি ৰাখিবা। বুজিলা? আকৌ ধুনীয়াকে ট্ৰেক্টৰ এখন লগাই দিবা। ভাত তোমাৰ এতিয়া পথাৰ মাটিত কি কৰিব এতিয়া, দিগদাৰ মানে বুজিলে নাই। কথা মাতি। মানে। সেইটো কেনেকৈ কৰিম যে? খেতি কৰিবৰ কাৰণে বেষ্ট এতিয়া। তোমাৰ বেলেগ খেতি কৰিম বুলি ভাবি যোৱা নেকি? তোমাৰ ঘৰৰ ওচৰত খেতি কৰা।
নহয়, কিছুমান পথাৰত দেখিছা তুমি, কুঁহিয়াৰ নহ'লে এইবোৰ লগাই দিয়ে- গুমধান।
কুঁহিয়াৰ লগাই দিব পাৰা তুমি। কুঁহিয়াৰ খেতি কৰিলে কিন্তু ধান খেতি কৰিবলৈ অসুবিধা হ'ব নহয় তোমাৰ এতিয়া? ছিজনটো নিমিলিবৰ কটা সময়ত দিগদাৰ হৈ যাব নহয় তোমাৰ? মাটিটো বেয়া নহয়। তোমাৰ কাত তাক কুটি-কুটিৰ সময়ত দিগদাৰ হ'ব নহয়। আকৌ চাফা কৰিব লাগিব তুমি এইখিনি কুঁহিয়াৰখিনি। কুঁহিয়াৰ আকৌ চাফা কৰাৰ পিছত আকৌ ধান লগাবা কেতিয়া? তুমি চাফা কৰিব লাগিব।
সেইটো। কুঁহিয়াৰ খিতিও মান মোৰ লগৰ এজনে কৈছিলে বহুত ভাল বুলি
তুমি এটা কাম কৰা, এবিঘাত কুঁহিয়াৰ লগোৱা এ এবিঘাত তুমি ধান লগোৱা। আৰু যদি তোমাৰ ঘৰৰ বাৰি চোক আছে, তাত তুমি হু লগাই দিয়া, খাই থাকিব পাৰিবা। আৰামছে। এতিয়া তোমাৰ তিয়হুৰ ছিজন, আকৌ দুদিনমানৰ পিছত জিকা আহিব। জিকাও লগাই দিবা।
অঁ, মই সেইটো ভাবাই নাছিলোঁ। তুমি ভাল কৰিলা।
তুমি আৰামছে চলি থাকিব পাৰিবা। ফাৰ্মিং লাইফটো বেয়া নহয়, ফাৰ্মিং লাইফটো ধুনীয়া। বুজিছানে? আমছে চলি যাব পাৰিবা লাভ আছে মানে তোমাৰ এতিয়া চোৱা তুমি ঘৰৰ ব্তু খাই দিবাৰিব হয় নাই তোমাৰ গাত নালাগিব এতিয়া। প্লিজ মানে তুমি পইচা পাবা, ইনকাম কৰিবা। সেইটো তোমাৰ ঘৰতে থাকিব আৰু কি।
এতিয়া সেইটো হয়, বাহিৰৰ বস্তু খাবা কি? বাহিৰৰ বস্তু গোটেই সাৰ।
অঁ, সেই সাৰ তোমাৰ এতিয়া কি কি মাৰে, ঔষধ-চকুধো মাৰে। এতিয়া তুমি নিজেই কৰিব লাগিলে বস্তুতটো কমি হ'ব। মানে তুমি ভাল পাবা, ফ্ৰেছ পাবা। বুজিছা নে নাই? ভইচটো বেয়া হৈ গ'ল কিয়বা। অ', কিবা নেটৱৰ্কৰ কাৰণে হ'ব পাৰে। বুজিছা?
তোমাৰ এৰিয়াটো মানে গাঁও নহ্।
অ সেইকাৰণে অলপ গাঁও এৰিয়া যে। অ', হেৰি, তোমাৰ এতিয়া তুমি কি ভাবিছা? কি কৰিম বুলি ভাবিছা তুমি মানে এতিয়া?
মই তোমাক চাবলৈ যাম চাগে দেই। চাবলৈ যাম। যাম।
আমাৰ তাত তোমাৰ ৰঞ্জিত ধান ধুনীয়া হয় আৰু বৰা ধানটো ধুনীয়া হয় দেই অলপ মাটিটো ধুনীয়া হাল বুলি কৈছিলে ধান। অ আৰু আমাৰ এইফালে ধানা অতিই পকি যায় তোমাৰ। ধানটো দ' মাটি যে, অহ, ধুনীয়াকে আগতীয়াকে পকে, বেলেগতকৈ‌‌ আগতে, পানী উঠে। পানী উঠিলেও মানে তেতিয়া আমাৰ-আমাৰ পাৰ বান্ধি থৈছেতো।
উম।
পাৰ পানীটোল যে পানী পতিতে নুঠে তেনেকে মানে আগতে উঠিছিলে, চাউণ্ডটো গম নাপাও দেই। কিবা প্ৰব্লেম হৈছে চাগে, এই নেটৱৰ্কৰ প্ৰব্লেম। তোমাৰ, গাঁও এৰিয়া যে।
অ'।
কৰিবা, আমাৰ এনেকে পাৰ বান্ধ দিলে এতিয়া পানীটো নাহে মানে তেনেকে এতিয়া আমাৰ ধুনীয়া হৈছে আৰু, আকৌ তোমাৰ মানে অলপ প্ৰব্লেম হয় হাতী আহে আমাৰ, এইফালে।
অ' অ', হাতীয়ে ধানবোৰ খাই নেকি?
হাতীয়ে ধান খাই দিয়ে ন, আমাৰ ধান চব মাৰি দিয়েগে। ৱা, সেইটোৱে লছ আমাৰ। আমাৰ এইফালে নাহে কি, আমাৰ অলপ মুখতে, মানে মাজত পৰে ন। হাতী তোমাৰ পৰা জাক হিচাপে আছে, ত্ৰিছটা আহে, এনেকালৈকে আহি যা আকৌ সেয়া হাতী খেদাব যাব লাগে। সেইটোৱে প্ৰব্লেম, তোমালোকৰ সেইফালে লছ হয়, সেইটোৱে লছ তোমাক ক'লোৱেই দেখোন, সেইটোৱে লছ আমাৰ, বেলেগ লছ নাই তেনেকে। পানীতো নোসোমোৱা হ'লেই। অ', আমাৰ এইফালে মানে তোমাৰ, আমাৰ এইফালে আমাৰ ঠিক কৰিলে, মানে বস্তুবিলাক। ভাল পাইছো আমাক ঠিক কৰি দিছে আমাৰ এইবিলাক, আমাৰ শিল বান্ধি দিছে মানে, শিলেদি এনেকে ধুনীয়াকে বান্ধি দিছে। শিল চিল দি, মানে এতিয়া পানীটো নো তোমাৰ নদীৰ পানীটো, বুজিলা?
উম, বুজিছোঁ।
চলি আছে আমাৰ। ধান খেতি, খালি হাতী সোমাই অলপ প্ৰব্লেম হয়। অ' তোমালোকৰ সেইফালে ভাল বাৰু বস্তুটো তোমালোকৰ সেইফালেও ধুনীয়াই হ'ব ধান বুইছা?
সেইটো এতিয়া মই বুজি পোৱা নাই মানে এতিয়া, কি কৰোঁ বুজিছা? ফাৰ্মিংটো।
ফাৰ্মিংটো তুমি টেনচন নল'বা, সেইটো মই আছোঁ চাই দিম, তুমি আমাৰ ইয়াত আহিবা, মই দেখাই দিম তোমাক তোমাক কেনেকে লগাব লাগে। তুমি নিজেও শিকি ল'ব পাৰিলে ভাল হয় নাই? নিজৰ আইডিয়া এটা আহি যাব ধৰ এনে কেনেকে কৰিলে, ইমান টাইমত কৰিলে, ইমানখিনি কৰিলে, ইমান ইন-পইচা পাবা, তেনেকে ধৰা এতিয়া, পইচাৰে খেল হয় নাই? দুুনীয়াখন। এতিয়া পইচা নহ'লে কাৰ কি আছে, মই বুজাই দিম তুমি টেনচন নল'বা, তুমি যদি মোক ভাই বুলি ভাবা আহিবা আমাৰ ঘৰত, আমাৰ ঘৰতে থাকা। থাকিবা কেইদিনমান, দেখাই দিম তোমাক, প্ৰচেছটো এভৰি প্ৰচেছ দেখাই দিম।
তুমি-তুমি কিহেদি হাল বোৱা, টেক্টৰ দি নে গ'ৰু দি?।
নাই, এতিয়া গৰু দি হাল বালে তোমাৰ অলপ প্ৰব্লেম, আগতে বেলেগ কথা আছিল আগতেটো মেচিনেৰি বস্তু নাছিল ন এতিয়া চব মেচিনেৰিয়ে হ'ল। হাল আমাৰ বোৱালে এচাইতে ঘপচে মাৰিদিলো আৰু হাল বোৱাই গল, তাৰপিছত আমি আকৌ পাৰ বান্ধিব গৈ লাগিব, পাৰ মানে তোমাৰ আলি যে আলি বান্ধিব লাগিব। ট্ৰেক্টৰে হাল বোৱা পিছত, সেয়াই আৰু।
টেক্টৰে কি আলি ভাঙি দিয়ে নেকি?।
উম, আলি ভাঙি দিয়ে, আৰু তুমি কাম এটা কৰিব পাৰা, আলু লগাই দিবা, আলু চিজনত।
অ', আলু পাৰি ন।
আলু লগাই দিবা।
অ', মোৰ চাইদৰ মাটি খিনিত এ, মানুহে আলু লগাই আছে মানে।
অঁ', এই আলু লগাই দিব পাৰা তুমি, এই যে কুঁহিয়াৰ যে হ'ব যে এতিয়া ধান-চানটো কাটাই হ'ব ন তেতিয়া সেই ধান কটাই সময়খিনি আলু, লগাই দিব পাৰা। চাফা কৰি, মানে হাল এবাৰ বোৱাই আলু লগাই দি
আৰু ধানৰ অ', আলু আছে তোমাৰ এতিয়া আলু তুমি বেছিলা খালাও অলপ, তাৰপিছত তোমাৰ কুঁহিয়াৰ থাকিলে কুঁহিয়াৰ বেছিলা, কুঁহিয়াৰ খালাও অলপ। গুৰুতোটো ধুনীয়া দাম পাব। বোৰৰ। তোম-গুৰৰ তোমাৰ নাইকমো আ টকা কেজি। আৰু কি লাগে তোমাক, লোকেল গুৰ বুলি ক অ বুলি ক'লে তমাৰ এশ টকা পাবা এতিয়া।
বাপৰে।
উম।
ক'ত বাই গ'ল, তেন্তে ক ভাবিছ-জানিছা। মই, কুঁহিয়াৰ বাচি লওঁ নেকি এতিয়া।
তুমি চাই থাকা, সৰু সুৰাকে কৰি থাকা এতিয়া কুহিয়াৰতো পাৰা।
মই কুহিয়াৰটো মানে ভাল দেখিছো বুজিছা, কুঁহিয়াৰটো হল তুমি কুঁহিয়াৰটো নৰ্মমেলকেও বিক কি কৰিব পাৰি, গুৰ বনাই বিক্ৰী কৰিব পাৰি।
অ সেইটো পাৰা কুঁহিয়াৰটো আকৌ তোমাৰ গৰম দিনতে চলিব এনেকুৱা দিনতে চলিব এতিয়া কুঁহিয়াৰটো ৰচ ৰচ খাব ধৰ এইটো শেষেয় হ'ল ছাগে তোমাৰ এতিয়া তেনেকা আৰু
অ বাৰু ঠিকে আছে দিয়া ন
অ ঠিকে আছে বাৰু দিয়া তুমি তেন্তে মোক আমাৰ ঘৰত আহিবা মই দেখাই দিম তোমাক প্ৰচেছটো ন
অ'কে ঠিকে আছে দিয়া বাই বাই